হয় আপোনাৰ কেনেকুৱা ভালে আছেনে আপুনি? আহ', মোৰো ভালেই বাৰু আশা কৰিছোঁ আপুনিও নিশ্চয় ভাল আছে? আমি গতিকে আজি আমি এটা নতুন বিষয়ৰ বিষয়ে। আকৌ পুনৰ কথোপকথন কৰিব বিচাৰিছো যাৰ ফলত আপোনাৰ আৰু মোৰ উভয়ৰে আমি অহ ', উপকাৰ হ'ব পো উপকাৰ হ'ব। স্বাস্থ্যৰ ক্ষেত্ৰত তই শুননা স্বাস্থ্য ক্ষেত্ৰখনক লৈ আমি আজি কথা পাতিম আমাৰ দৈনন্দিন জীৱনৰ স্বাস্থ্য ক্ষেত্ৰখনক লৈ। আপুনি কি ভাবে আমাৰ জীৱনটোত কেৱল অকল খোৱা বোৱা কামসমূহেই কৰা উচিত নে আমি স্বাস্থ্যৰ প্ৰতি ধ্যান দিয়া উচিত।
নহয়-নহয়। এতিয়া আমি কেৱল আমাৰ। জীৱনত খোৱা বোৱা খোৱা বোৱাটো ইম্পৰ্টেণ্ট হয়। কিন্তু খোৱা বোৱাৰ লগতে আমাৰ স্বাস্থ্যটো - স্বাস্থ্যটোৰ প্ৰতি আমি যত্ন ল'ব লাগিব। স্বাস্থ্যটোক আমি ইমান বাৰো সিমান আমি ভালে ৰাখিবলৈ চেষ্টা কৰিব লাগিব। তেতিয়াহে আমি এটা মানে ভাল সুস্থ সবল হৈ থাকিম মানে আমি হয়', নিশ্চয়',।
সুস্থ শৰীৰতহে এটা সুস্থ মনৰ সৃষ্টি হয় আপুনি সেইটো কিমানখিনিলৈকে বিশ্বাস।
সেইটো-সেইটো মই সম্পূৰ্ণৰূপে বিশ্বাস। কৰো কাৰণ যদি মানুহৰ স্বাস্থ্য ভাল নহয় তেনেহলে মানুহৰ একো ধন টকা পইচা থাকিও লাভ নাই। মানুহে স্বাস্থ্য মানুহৰ যদি স্বাস্থ্য ভাল নহয় তেতিয়া মানুহৰ -মানুহে একো ভালকৈ কৰো বুলিলে একো কামে কৰিব নোৱাৰে স্বাস্থ্যৰ অবিহনে।
গতিকে এতি এটা সুস্থ। সুস্থ শৰীৰতহে সুস্থ মনৰ সৃষ্টি হয় গতিকে সেই সুস্থ মন সৃষ্টি হ'লে এখন সুস্থ সমাজ সৃষ্টি হ'ব। সুস্থ সমাজ সৃষ্টি হলে সু এখন সুস্থ সুস্থ ৰাষ্ট্ৰ সৃষ্টি হ'ব। গতিকে অভাৰ অল আমি গো গোটেইটো নিৰ্ভৰ কৰে আমাৰ স্বাস্থ্যৰ ওপৰত। আৰু -আৰু চওক আজি আমি আহ', গোটেই ৰাষ্ট্ৰসমূহৰ যদি আমি আমাৰ গড় আয়ুসৰ মান চাবলৈ যাওঁ মানে মানুহৰ এভাৰেষ্ট জীয়াই থকাৰ সময়খিনি চাবলৈ যাওঁ। যেনে আমি খুব কওঁ কম ভাৱে চাগে আমি আছো আমাৰ ভাৰতবৰ্ষ। হয়নে কাৰণ প্ৰথম কথা জনসাধাৰণৰ ক্ষেত্ৰত ত', আমাৰ ইয়াত জনসাধাৰণৰ বিস্ফোৰণ হৈ গৈছে। জনসাধাৰণৰ জন সাধাৰণৰ সংখ্যা বাঢ় বাঢ়ি গৈ আছে দিনক দিনে আৰু উপ কিন্তু তাৰ সমান ভ কিন্তু স্বাস্থ্যৰ উন্নয়নতটো খুব কম দেখা পোৱা গৈছে হৈছে কিন্তু খুব কম দেখা পোৱা গৈছে। হয়নে? বুি গতিকে আমি স্বাস্থ্যটো ভালে ভালে ৰাখিব লাগিব আমাৰ নিজৰ বাবে, অন্য কাৰণে নহয় আমি নিজেই ভালৰ, ভাল কৰি লাগিব নিয়ৰ কাৰনে, যাতে আমি এতা এটা লং টাইম মানে, আমি সুদীৰ্ঘ সময়ৰ কাৰণে যা যাতে আমি এটা সুস্থ শৰীৰ পাব পাৰো। এটা বেমাৰে খৰি নাপাওঁ। যিহেত টো অসুখক আমি কিহৰ লগত তুলনা কৰো নৰ কৰ লগত তুলনা হয় নে! তেনে ক্ষেত্ৰত ম মই বিশ্বাস কৰো যে আমি প্ৰত্যেক দিনেই আমি আমাৰ শৰীৰটোক সময় দিব লাগে। কমেও দিন টোত আধা ঘন্টাৰ পৰা এক ঘন্টা সময় আমি যিটো যদিও শৰীৰটোক দিওঁ বিভিন্ন কামত শৰীৰ টো সেই বাবে তেনেকে আমাৰ শৰীৰটোৱে কিন্তু আহ যদি সেইখিনি নকৰোঁ তেন্তে তাৰ পৰা যিমানখিনি অপকাৰ হ'ব সেই অপকাৰখিনি যোনটো সেই দিনটোত যিমানকণ সময় দিম সেই সময়কণক শৰীৰটোৱে লাভ কৰিলে শৰীৰটো যথেষ্ট উন্নত হ'ব। আপুনি সেই বিষয়ে কি ভাবে, যে দিনটোত সময় দিয়া উচিত নে আমি আমাৰ
হয়। আচলতে আমাৰ আমি দিনটোতকৈ নিজ নিজৰ শৰীৰৰ ওপৰত বেছি গুৰুত্ব দিব লাগে, কাৰণ আমাৰ শৰীৰেই শৰীৰেই আচলতে শৰীৰটো ভাল হৈ নাথাকিলে আমি একো ভালেই একো কামেই কৰিব নোৱাৰো, সেইবাবে আমি শৰীৰটো শৰীৰৰ ওপৰত অত্যাধিক গুৰুত্ব প্ৰদান কৰাটো অতি আৱশ্যকীয় বুলি মই ভাবো।
ক্ষেত্ৰত সৰু-সৰু সৰু-সৰু কথাসমূহৰ পৰা ডাঙৰ ডাঙৰ কথামূহক আমি যদি গুৰুত্ব দিওঁ তেনে হ'লে আমি প্ৰ ত্যেক দিনে সুস্থ হৈ থাকিম প্ৰত্যেক দিনে সুস্থ হলে, আমি নিৰোগী হৈ থাকিম। নিৰোগী হৈ থাকিলে, সু শৰীৰ সুস্থ হৈ থাকিব। তেনে ক্ষেত্ৰত ধৰক ৰাতিপুৱা শুই উঠ শাৰে পৰা ধৰি ৰাতি শোৱালৈকে আমি দিনটোত ৰাতিপুৱা উঠ ঠিয়েই হওঁক বা আবেলি সময়তে হওঁক যিটো সময়ত আমি সময় বা সেই সময়খিনিত আমি শৰীৰ টোক ব্যায়ামৰ পৰা আৰম্ভ কৰি যি সমূহ আমি যদি জিমলৈ যাওঁ জিমত জিমকে জিমলৈ যোৱাটো বা গৃহত যি সমূহ কাম কৰো সেই সমূহক বা ব্যায়াম কৰো সেই সমূহ যদি কৰো আমাৰ শৰীৰ টো যথেষ্ট খিনি উপকৃত হ'ব যিকণ সময় আমি ধৰক আজিকালি যিহেতু ইন্টাৰনেটত মানুহৰ আষ ক্টি হৈ গৈছে যে মানুহৰ ৰীলছ আসক্তি শৰ্ট ভিডিঅ' আসক্তি হৈ গৈছে গেমৰ সী হৈ গৈছে সেই সেইখিনি খুব বেছি প্ৰথম কথা সেইখিনিৰ পৰা আমি মুক্তি পালো আৰু দ্বিতীয় কথা আমি সেইখিনি সিহেত শৰীৰটোক দিলে সময়খিনি শৰীৰটোৱে এটা ভাল কামত ব্যৱহাৰ ব্যৱহাৰ কৰি এই ক্ষেত্ৰত এই ক্ষেত্ৰত আমাৰ দুয়োটা ফালৰ পৰা উপকৃত হ'লোঁ
হয় হয়
গতিকে আমি সেই যিটো আমাৰ ৰিভলিউচন আনিব লাগিব যে আমাৰ এতিয়া জন আমাৰ এতিয়া যিটো জেন জি অৰ্থাৎ আমাৰ এতিয়া বৰ্তমান সময়ত যোনু একেবাৰে কণ্ট্ৰভাৰ্চিয়েল যোনটো জেন জি আছে সেই উম জেন জিৰ ক্ষেত্ৰত কিন্তু দেখা গৈছে বৰ্তমান সময়ত এটা জিমৰ ৰিভলিউচন অহা দেখা পোৱা গৈছে যে প্ৰায়ভাগ হয় হয় যোৱা দেখা পোৱা গৈছে যি নিজৰ শৰীৰৰ ওপৰত গুৰুত্ব দিছে সেই ক্ষেত্ৰতে বহুতে নতিবাচক ভাবিও লৈছে যে মানে কেৱল কাৰোবাক দেখুওৱাৰ ক্ষেত্ৰত হওক বাাহিৰৰ ক্ষেত্ৰত হওক সেইটো ক্ষেত্ৰত গৈছে কিছুমানে প্ৰকৃততে নিজে কৰিছে সেইখিনি ক্ষেত্ৰত আপুনি কি ভাবে নিজক লৈ কৰা উচিত ন মানুহক দেখওুৱটো বেছি উচিত
হয় হয় আচলতে সেই ব্য্ায়ামক লৈ মেলি মানুহক মানুহে যি ভাবে সেইটো কথাই একো ইম্পৰ্টেণ্ট বুলি মই নাভাবো কাৰণ মানুহৰ এ মানে এজন মানুহে কেৱল নিজৰ কথা চিন্তা কৰিব লাগে মানে সেই, সেই, সেই দিশটোক লৈ আনে কি ভাবিছে, আনে কি কথা পাতিছে সেইটো, সেইটো গুৰুত্ব দিব নালাগে, কাৰ, কেৱল নিজৰ কথা চিন্তা কৰিব লাগে, নি, নিজক লৈ সদায় ব্যস্ত থাকিব লাগে।
হয় হয় নিজক লৈ ব্যস্ত থাকিব লাগে, নিজে, নিজ, নিজে ব্যায়াম কৰিব আৰু সেই ব্যায়াম, ব্য ব্যায়ামৰ ফলত কোন উপকৃত হ'ব? নিজে উপকৃত হ'ব। সেই, সেই ব্যায়াম কৰিছে, এক্সাৰচাইজ কৰিছে, সেই এক্সাৰচাইজৰ ফলত বেলেগ মানুহ, বেলেগ মানুহৰ একো উন্নতি সাধন নহয়। কেৱল নিজৰেই উন, উন্নতি সাধন হ'ব ন, সেইবাবে কেৱল নিজক লৈ চিন্তা কৰাটো মই বেছি আৱশ্যকীয় বুলি ভাবোঁ। নিশ্চয়।
আমি আনৰ কেন্দ্ৰবিন্দুে কাম খিনি কৰিব নালাগে, নিজক ফ'কাচ কৰি, নিজক কেন্দ্ৰ কৰি আমি কাম খিনি কৰিব লাগে। আৰু সেইখিনিতে পোৱা যায় প্ৰকৃত সুখটো। সেইখিনিতে। পোৱা যায় বুলি মই ভাবোঁ।
হয় হয় হয়।
প্ৰত্যক দিনেই নিজক লৈ যেতিয়া কামটো কৰা হয়, নিজৰ সুখৰ কাৰণে কৰা হয়, নিজৰ ভালৰ কাৰণে যেতিয়া কৰা হয় এতিয়া নিজৰ উপকাৰিতাাতো দেখা পোৱা যায়।
হয় হয় হয়।
এই ক্ষেত্ৰখিনিত, এই এইখিনিতে আমি যিহেতু স্বাস্থ্যৰ কথা পাতি আছোঁ এতিয়া চাওক, খুব কম বয়সতে আমাৰ লোকসকলৰ দেখা পোৱা যায় আজিকালি চুগাৰ মানে মধুমেহ ৰোগৰ পৰা আৰম্ভ কৰি প্ৰেছাৰ বা উচ্চ ৰক্তচাপ বা নিম্ন ৰক্তচাপৰ পৰা ধৰি এই খুব কম সময়তে আসক্ত হোৱা দেখা গৈছে, হয়নে? বৰ্তমান সময়ত সেই, সেই, জেনেৰেছনটো খুব কম, খুব কম মানে জেনেৰেচনটো খুব কম এনেকুৱা আছে যাৰ মানে এই ৰোগসমূহ দেখা, দেখা পোৱা নাই, এই আপুনি কি ভাবে যে এই ইমান খিনি মানুহক যে ইমান কম সময়ত এই ৰোগসমূহে দেখা দিছ, দিনটোত, দিনটোত এনেকুৱা কি দিনটোত এনেকুৱা, তেখেতলোকে কি ভুল কাম কৰে যে বা বছৰটো এনেকুৱা কি ভুল কাম যাক তেওঁলোকে বা শৰীৰত তেখেতলোকে এনেকুৱা কি বস্তুৰ অভাৱ হয়, যে যাৰ ফলত তেওঁলোকে সেইসমূহৰ অভাৱৰ বাবে সেই ৰোগৰ সৃষ্টি হয়, বা তেখেতলোকে এনেকুৱা কি কাম নকৰে? কওকচোন।
আচলতে সেই কথাটো চাবলৈ গ'লে, তাত প্ৰথম প্ৰথমতে মানুহে তাত আজিকালি বৰ্তমান সময়ত ব্যায়াম ত্যধিক কৈ মানে নকৰে, মানে, খুব কম পৰিমাণেহে দেখা যায়, ব্যায়াম কৰা আৰু আৰু তাৰ লগত আজিকালি মানে সকলো, সকলো লোকেই, প্ৰায়, প্ৰায় নাইণ্টি পাৰ্চেণ্ট লোকে কি কৰে আজিকালি এলকহল সেৱন কৰে, এলকহল সেৱন কৰাৰ লগে লগে আমাৰ শৰীৰৰ যিবিলাক অংগ আছে, সেইবিলাক লাহে লাহে লাহে কম কমজুৰি হৈ আহি থাকে যাৰ ফলত বিভিন্ন বিভিন্ন ধৰণৰ ৰোগে দেখা দিব পাৰে সেইবাবে এলকহলটো আমি যিমান এলকহলৰ পৰা আমি আচলতে যিমান দূৰত থাকিব পাৰো সিমান বেছি ভাল হয় বুলি মই ভাবো
যে আজিকালি এ আমাৰ লোকসকলৰ এটা ট্ৰেণ্ড বুলি ক'ব লাগিব ত সেইসমূহ গল জাং ফুট খোৱা
হয় হয় হয় নিশ্চয় নিশ্চয়
অসম আপাৰ মঠা জাতীয় বস্তু ক আছে যাৰ ফলত কি হয় তেওঁলোকে যিমানটো দিনটোত যিমান খিনি জাং ফুট ব্যৱহাৰ কৰে যিমানখিনি তেখেতলোকে মিঠা খাদ্য ব্যৱহাৰ কৰে সেই সমূহ ব্যৱহাৰ উপযোগী তেওঁলোকে সিমান খিনি কাম নকৰে হয় য যাৰ ফলস্বৰূপে কি হয় সেইসমূহ সেইসমূহৰ বেয়া অংশবোৰ শৰীৰত জমা হয় কি হয় শৰীৰৰ অংগসমূহ নিষ্ক্ৰিয় কৰি পেলাই যাৰ ফলত বেমাৰ সৃষ্টি কি হয় গতিকে হি সী সেইখিনিত আপুনি এলকহলৰ কথা যোনটো কলে সেইটো একদম উত্তম কথা কৈছে যে একদম খুব কম সময়ত মানুহে সেই ৰায়াত যেতীয় বস্তুত আসক্ত হোৱা দেখা পোৱা গৈছে গতিকে সেই আসক্তিৰ পৰা মুক্ত পাব 'ও আমি সেই নিজক নিজৰ মাজত আলোচনা কৰি চাব লাগিব যে আসক্তিটো কিহৰ চল কোনোবা বেলেগ মানুহৰ লগত বেলেগ বা বেলেগ মানুহৰ লগত আমি বি ব্যক্তি অনুভৱ কৰি যদি তাৰ প্ৰতি আসক্ত হওঁ সেই মানুহজনৰ অপকাৰ নহয় অপকাৰ হ'ব আপোনাৰ আপোনাৰ শৰীৰক প্ৰথম কথা আৰু দ্বিতীয় কথা সেই যেতিয়া বে বেমাৰে যেতিয়া বেমাৰ এটা আৰম্ভ হোৱাত ইমান কথা নাই কিন্তু যেতিয়া বেমাৰটোৱে যেতিয়া এফালৰ পৰা যদি কেনেবাকৈ আমাক ধ্বংস কৰিবলৈ আৰম্ভ কৰে তেনেহ'লে তাৰ পৰা পুনৰ মুক্তি পোৱাটো দ্বিতীয় কথাটো ডাঙৰ কথা যিহেটো সহজে পোৱা নাযায়, আৰু কেতিয়াও গম পোৱা নাযায় যে বেমাৰ। তিয়া। কিমান ডাঙৰ হ'ব পাৰে, গতিকে তেনেক্ষেত্ৰত। আমি সেই যিসমূহ, শৰীৰৰ বাবে অলাগল পদাৰ্থ আছে বা শৰীৰত খাবলগীয়া যিসমূহ আছে খাব নলগীয়া যিমান বোৰ আছে, যদিও খাওঁ কেতিয়াবা ধৰক জাং ফুটকে আৰম্ভ কৰি যদি খাম অনুসৰি নিৰ্দিষ্ট পৰিমাণৰ খাব লাগে, আৰু আমি স যদিও প্ৰত্যেক দিনেও যদি আমি আমাৰ শৰীৰটোক আমি ট্ৰেইন কৰিব নোৱাৰোঁ, সপ্তাহটোক খুব বেছি দুই তিনিদিন আমি শৰীৰটোক ধুনীয়াকৈ। তেন কৰিব লাগে যাৰ ফলস্বৰূপে শৰীৰৰ বিষাক্ত যিসমূহ দ্ৰব্য আছে সেই। দব্যসমূহ ভালদৰে। ধ্ববংস হব পাৰে বা ওলাই যাব পাৰে। গতিকে আপুনি আজি আমাৰ কৰ্তৃপ। কথনখিনিৰ শেষত আ, এটা ৰিভিউ দিয়ক যাৰ ফলত স্বৰূপে আমি গম পাম যে আপোনাৰ আৰু মোৰ কিমান খিনি লাভ লাভ হৈছে।
হয় হয়, এই ইয়াৰ পৰা আমি আজি বাৰ্তালাপৰ পৰা আমি বহুত কথা জানিব পাৰিলোঁ। আমি স্বাস্থ্য। স্বাস্থ্য সম্পৰ্কত বহুত, বহুতো কথা জানিবলৈ সক্ষম হ'লো, সেইবাবে ভাল লাগিছে ধন্যবাদ।
কৈ লগ পাম আজিলৈ।
হয় ধন্যবাদ।